অ', নমস্কাৰ, কওক',
হেল্ল', ককাই ভাল আছে নে আপুনি?
অ', অ', মই আপুনি?
মই এয়া ভালে আছোঁ, কি কৰি আছে আপুনি এতিয়া?
এইটো, গৰমৰ দিন বাহিৰতে বহি আছোঁ, আৰু আপুনি কি কৰি আছে?
এ খোৱা লোৱা কৰি পেলাই অলপমান বহি আছোঁ।
অ', এনে ভাল।
নি দ
কেনেকে খবৰ? এনে খবৰ চবৰ ভাল নেকি? হেল্ল',
তাৰপিছত, ক'ত যাব নেকি?
আমাৰ কথাটো বুজাই হোৱা নাই'।
বুজি পোৱা নাই? মই কৈছোঁ, মই কৈছোঁ, কত ত ভ্ৰমণ কৰিবলৈ যাব নেকি আপুনি?
অ, সেইটোয়ে চিন্তা কৰি আছো। অ, ইয়াৰ আগত আপুনি ক কৰবাত গৈছিল নেকি?
গৈছিলো।
কত গৈছে আপুনি, দিল্লীত গৈছে?
অ, তাতে গৈ পেলাই আহ, তাতে মানে গৈছিলো তাতে এটা দা দাদা ককাই থাকে তাতে। তাক লগ কৰিবলে গৈছিলো। ত' তাতে গৈ পিনে ভাল লাগিলে। কিবা ডাংৰ ডাঙৰ এটা চহৰ। আৰু তাতে ওখ-ওখ অট্টালিকা বিল্ডিং আছে তাতে। আৰু কি বা কয় উম, শ্বপিং মহল আছে তাতে।
জ জ
আৰু
অ',
কিবা কয় ভাল-ভাল, উ হয় দিচ খোৱা মানে ভাল সুন্দৰ খাদ্য আছে। খোৱা বানাইতে আৰু এইভ বত আছে তাত চাবলে গৈছিলো। লালকিল্লাত গৈছিলো, তাজমহলত গৈছিলো। এইবেলি আমি ইয়াতে গৈছিলো। জামীয় নগৰ যিটো হয়। দিল্লী য'ত মুৰিন চহৰ যিটো। তাতে গৈছিলো ঘূৰিবলৈ। দহ -দহ পোন্ধৰ দিন মান থাকিলো। আকৌ এবাৰ যাবলৈ বিচাৰি আছো দিল্লীত যাম আৰু। এক মাহ দেৰ মাহ ভিতৰত। ফুৰিবলৈ যাম শনি কিবা।
অ'
অ' ভাল লাগে কিবা গোসাই গত কেতিয়াবা আহিছে।
এতিয়াতো গৰমৰ দিন ন'
উম সেইটো- সেইটো কোৱা নাই আপুনি। গৈছিলে না গোসাই গাঁৱত কি কি দেখিলে আপুনি এতিয়া।
গৈছিলো।
উন্নতমানৰ। কি কি চালে কি কি চালে আপুনি গোঁসাই গাঁৱত অ' কওক।
গোসাই গাঁও চহৰটো মানে এতিয়া বহুত উন্নত মানৰ হৈ গৈছে। হয়তো আগতে যেনেকা আছিলে আমাৰ অসমত। এটা -এটা গাঁৱৰ দৰে আছিল, প্ৰতিতো প্ৰত্যেকটো জেগাই। এটা গাঁৱৰ দৰে আছিলে ন' মানে চহৰতটো বহুত ভাল লাগিছে, ইয়াতে এটা এটা এটা সৰু সুৰা পাৰ্ক বনাই দিছে, সৰু সুৰা ল'ৰা - ছোৱালীৰ বাবে বনাই দিছে ঘুুৰি ফুৰাৰ কাৰনে। অ' ইয়াতে গছ পুলি ৰুই দিছে ৰাস্তাৰ চাইডত গছ পুলি ৰুই দিছে। আৰু এতিয়া প্ৰাকৃতিক পৰিৱেশটো বহুত ভাল হৈ গৈছে গাঁও খনত গোসাই গাঁৱত।
আৰু এতিয়া তাত ঠাণ্ডা। ভালকে কেতিয়াবা।
অ' এতিয়া আৰু কিবা। চাৰি চাৰিআলি যিটো আছে। তাতে এটা চাইছেনে আপুনি?
অ' অ' সেইটো চাইছো।
কোন উম, কি বুলি কৈছে বুজি পাই কি কৈছে আপুনি? কোনটো ঠাইৰ কথা?
সেইটো চাই সেইটো চাইছো মই তো বহুত ভাল লাগে। কল্ক টাৱাৰ এটা বনাই দিছে চাৰিআলিৰ মাজতে।
টো চাইছে নে ভাল ভাল লাগিছে নে?
অ' চাইছো, অ সেইফালেদি গৈ আপোনাৰ এটা কলেজ পঢ়িব আৰু অ'।
কেতি কেতিয়াব গোসাই গাঁওৰে অ' তাৰ তাৰপিছত কেতিয়াবা গুচাই গাঁৱৰে ধুনীয়া চৰকাৰী এটা এটা কলেজ আছে। ততে হাই ছেকেণ্ডেৰী লেভেল, বি এ লেভেলৰ ছাত্ৰ - ছাত্ৰী ইয়াতে পৰ গ্ৰহন কৰিব পাৰিব আৰু যোৱা নাই ন আপুনি তাৰপিছত এ যিটো ৰেল ষ্টেচন আছিলে, সেইটো এতিয়া মানে ডাঙৰ এটা চৰকাৰে নিযুক্তি কৰিছে। কৰি আছে তাতে। আপুনি এতিয়া গৈছে আপুনি তাতে বিল্ডিং - চিল্ডিং বনাই আছে। তোৰ ঘৰত পালি এতিয়া। নিছি লে
কৈছো কি
বুজি পাইছে নে নাই মোৰ কথাটোবিলাক?
হয় হয় বুজি পাইছো? মই কি কৈ আছো? অ অ হয় শুন শুন পি আছো মই শুনৰ পাই আছো।
অ উম হ তাৰপিছত আপুনি কওক? অঁ অ কওক?
মই চিন্তা কৰি আছো এতিয়া যিহেতু গৰমৰ দিন কিবা এটা ঠাণ্ডা জাগাত যাব লাগে। চিন্তা কৰি আছ আমাৰ এইফালে এটাত। চাই আছ ৰাই মন '
ঠাণ্ডা জাগাত আপুনি তুমি কেতিয়া ভাবিছা কোৱা, উম।
অঁ অঁ এইটো নেচনেল পাৰ্ক হয় আৰু তাতে তাতে এটা ন ন তে এটা ডাঙৰ এটা নদী আছে, বহুত পিকনিক স্পট হয় এইটো। সেইটো বহুত ভাল নহয় জানো।
তাত কিন্তু মনতো বহুত ভাল লাগি যায়। এইটো আমি চিন্তা কৰি আছো তাতে গল আৰু এইটো এটা চিৰিয়াখানা আছে। তাত
অঁ সেই সেইটোয়ে তাতে গ'লে তাতে ফেমিলি লৈ পেলাই গ'লে তাতে তাৰ মানে ভাল ভাল সময় কাটিব তাতে। মানে ভাল লাগিব, দে আপোনাৰ আপোনাৰ ঘৈনিয়েক, ল'ৰা - ছোৱালী কেচুৱা যদি আছে তেনেহ'লে তেওঁ লগ লগতো লৈ যাব লাগিব তেনেতে গলে ভাল লাগিব। তাৰ পিছত আকৌ মই ভাবি আছো গুৱাহাটীলৈ যাম এবাৰ। শুনা আপুনি শুনা পাইছে ন তাতে নীল নল একোৱালেণ্ডৰ যিটো কয়। এটা মানে গা পা ধুবলৈ বনাইছে।
শুনা পাইছে আপুনি দেখা পাইছে ন ৱাটাৰ পাৰ্কৰ নিচিনা এনেকৈ কয় কিন্তু তাতে। নীলা ৰঙৰ পানী বিলাক। তাতে মানে হাতোৰে মানুহ মানুহ গৈ পিনে।
যাই পাইছে তাত। তা তাতে যাব বিচাৰি আছো কিন্তু এতিয়া গৰমৰ দিন পৰিছে না।
অঁ
এতিয়া তাতে গ'লে অলপমান শৰীৰটো। মানে ভাল লাগিব ঠাণ্ডা হ'ব। মন মনটো মানে পৰিষ্কাৰ হ'ব।
অ এতিয় মই চিন্তা কৰি আছো এতিয়া কিবা এটা প্ৰাকৃতিক পৰিৱেশত মই যাব বিচাৰি আছো।
এতিয়া এতিয়া গৰমৰ দিন হয় নে এইটো এতিয়া গৰমৰ দিনত। যে মানে বেছি ঠাণ্ডাও খাব নোৱাৰি মানে। মড নৰ্মাল খাদ্য যিবিলাক আছে।
অঁ
মাছ, সেইবিলাকে খাব লাগে। যেনেকুৱা শাক-পাচলি খাবা বেছিকৈ মাছ, মাংস খোৱাতোৱে বেছি ভাল, কিয়নো মাছ মাংসটো অ, এইটো বেছি খাব তে লে পেটৰ বেমাৰ হ'ব, বুজিছে নে আপুনি পেটটো খাৰাপ হ'ব, তাৰপিছত গেছ হৈ যাব।
টো পিছৰ কথা হয়, এয়া সেইবোৰ খাব লাগিব এইটোতো ভাল কথা। সেইবোৰতো পিছৰ কথা আমি গৈ আছো ভ্ৰমণৰ কাৰণে তাত। অ, ক'ত গ'লে ভাল হয়, ক'ত আপুনি গৈছে। যিটো এটা এক্সপেৰিয়েন্স শ্বেয়াৰ কৰক হয়তো মই যাম তাতে। অ, মই যিটো ঠাইত গৈছো আপুনি হয়তো তাত যাব।
মই এবাৰ-এবাৰ বঙগাইগওলৈ যাব বিচাৰি আছো। তাতে শুনিছো তাতে কিবা এতিয়া আগৰ নিচিনা নাই, উন্নত মানৰ হৈ গৈছে বঙগাইগাঁও চহৰটো। তাতে উম, তাতে এবাৰ যাব বিচাৰি আছো। আপুনি যাব নেকি?
মই গৈছো কেইবাৰ মানে ইয়াৰ পৰা ফুৰিবলৈ গুৱাহাটীত গৈছো। গুৱাহাটীৰ পৰা গুৱাহাটীৰ এয়াৰপৰ্টত গৈছে, এয়াৰপৰ্টত
আ আমা যেনেকুৱা আমাৰ অসমৰ ৰাজধানী দিছপুৰ বনাইছে ন তেনেকুৱাই ধৰক আৰু আ যিটো লোকেল এৰিয়াৰ যিটো মানে ডিষ্ট্ৰিক বিলাক আছে লোকেল ডিষ্ট্ৰিকত ভিতৰত বংগাইগৰ এটা মানে ৰাজধানী নিচিনা বনাইছে তাতে ডাঙৰ-ডাঙৰ তালৈকে যাব পাৰিব এতিয়া কেৰেলা যাওক আপুনি এ আপুনি দিল্লী যাওক, মুম্বাই যাওক। ক'ত যাব বিচাৰে, তাতে যাব পাৰিবা। বঙাইগাওতো যাব লাগে তেয়া শুনা পাইছো এতিয়া আমাৰ বঙাইগাঁওৰ ওচৰতে আমাৰ যিটো ইউ পি এলৰ নেতা যিটো আছে।
এইবোৰ বেলেগ কথা শ
তাৰ-তাৰ লগত লগ ধৰিবলৈ যাম মই। আমাৰ এইৰিয়া নেতা হয় নে এইটো।
মানে কথাটো হৈছে কি-কথাটো হৈছে কি?
আপ আপুনি কত যাব বিচাৰি আছিলে
মই বিচাৰি আছো, মানে কিবা এটা ঠাণ্ডা ছিকিমত যাব বিচাৰি আছো মই হা। অ, চৰি ছিকিম নহয় শ্বিলং এই শ্বিলঙত। শ্বিলিঙত মই শুনা পাইছো শ্বিলিং জেগাটো বহুত ভাল-ভাল এটা জেগা হয়। মই ফেমিলি লৈ পেলাই যাব বিচাৰি আছো। কেতিয়াবা গৈছে নেকি আপুনি শ্বিলঙত।